কি কৰ
অ, মই আপোনাৰ এই কাপোৰ এটা অৰ্ডাৰ দিম বুলি ভাবি আছিলো মবাইলতে।
অ- অ - অ বাই। মই এই শুই উঠিছো জাষ্ট উঠি পেলাই
হয় হয়
তাই বলো এ কৰো আৰু নাই অলপ কথা পাতো বোলো।
অ, ভালেই- ভালে। ঠিকে ঠিকে কৰিলে চাহ তাহ এই চাহটোক খাই থাকোতে বোলো লগতে বোলো কিবা এটা বোলো অৰ্ডাৰ দিও বুলি মোবাইলটো মানে ষ্টোৰল কৰি আছিলো হেৰি দতে এই এপ্লিকেশ্যনটোতে
কি এপ্লিকেশ্যন
বৰ্তমান এমেজন এমেজন - এমেজন।
অ - অ।
অ, দিও বোলো কাপোৰ এটাকে
তাকে আজিকালি এমাজন চেমাজনত ড্ৰাইবোৰ অৰ্ডাৰ দিব পাৰি না বহুত ভাল। আৰু আগতে আগ আগতে আপোনাৰ দোকান যাব লগীয়া হয়
হয় - হয়।
ফ্লিপকাৰ্ট আছে ফ্লিপকাৰ্টতো পুৰা ভাল বস্তু পায় আৰু আজিকালি সিহতৰ আগতে বহুত টাইম ৰখিব লাগে আজিকালি বেছি টাইম ৰখিব নালাগে
নালাগে নালাগে সোনকালে পাই যায় হি হয় হয় উম মানে অনলাইন অৰ্ডাৰটো মোৰ এইটো কাৰণে ভাল লাগে কি হয়। ইয়াত আপোনি বহুত ডিফাৰেণ্ট ডিফাৰেণ্ট কেটেগৰীত বস্তুবোৰ থাকে ন? আৰু মানে আৰু এটাই মানে কেইবাটাও বিভিন্ন প্ৰকাৰৰ চাৰ্ট বা যিকোনো পায় ন আৰু মানে পচন্দ হৈ যায় মানে। ইভাগে গলেও মানে কি হয় আপোনি যদি দোকানত যে কি হয় এটা দেখুৱাব পচন্দ নহয় আকৌ সেইটো দেখাব পচন্দ নহয় আকৌ এটা দিব সেইটো আৰু বেছি পচন্দ নহয় কিন্তু অনলাইনত কিন্তুটো উল্টা হয় মানে ইটোৰ লগত ইটো বেছি পচন্দহে হয়। সেইটো কাৰণে ভাল লাগে মনলাইন এটা উম,
আৰু মানে যি কোনো আপোনাৰ এতিয়া ধৰি লওক আমি আন কলাৰ চাম আমুকটো কালাৰ লাগে সেইটো কালাৰ সেইটো কাপোৰ নাপাওঁ মানে ইয়াত চেইম চেইম কোয়ালিটিৰ মানে ডিফাৰেন্ট টাইপ অফ কালাৰছ পাম কিবা পাম তেনেকে এ বহুত খিনি মানে সুবিধা পাও আৰু আৰু ইয়াৰ হেৰিও আছে আজিকালি আপোনাৰ প্ৰতিটো বস্তুে আপোনাৰ কাষ্টমাৰ কেয়াৰ আছে। এমাজনৰ কাষ্টমাৰ কেয়াৰ ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰ ত কিবা যদি বাই চানস যদি নাই বস্তুটো বেয়াও আহি গৈছে সেইটো ধুনীয়া কে ৰেটান কৰিব পাৰি। ফাৰণো কৰিব পাৰে চব কৰিব পাৰে মানে।
অ, বহুত ধুনীয়া পলিচি। উম, মানে সেইটো হয়।
আপুনি ঘৰতে বহি পেলাই অৰ্ডাৰ কৰিব পাৰিব ঘৰতে। আপোনাৰ অৰ্ডাৰ কৰিব সাতদিন বা পাচদিন বা কেতিয়াবা তিনি চাৰিদিনৰ ভিতৰত আপোনাৰ ঘৰতে আহি পেলাই দি থৈ যাবহি, তেতিয়া পইচা যেতিয়া আহিব তেতিয়া পইচা দিলে হ'ল, কেচ অন ডেলিভেৰী৷ থাকেই চবতে আজিকালি কাৰণ, আকৌ যদি আপুনি কিবা বেয়া পাইছে পিন্ধি চাইও যদি বেয়া পাইছে ত' তেতিয়াও আপোনাৰ সাত দিনলৈকে দিব টো ৰিটাৰ্ণ কৰিব পৰা অপচন দিব। ৰিপ্লেচ কৰি দিব, যদি কিবা চোলা-তোলা আছ সৰু ডাঙৰ হৈছে ত সেইবিলাকৰ ৰিপ্লেচমেন্টো কৰি দিব ন? ত বহুত খিনি সুবিধা দিয়ে আৰু, এ দোকানৰ, দোকানতকে মানে বেছি সুবিধা পোৱা যায় ঘৰত৷
অ হয় হয় হয় আৰু মানে এটা কি হয় চবতে বস্তু মানে কাপোৰবোৰ পৰা এনেকৈ হেৰি কৰিব পাৰি বাকী যোনবিলাক ইলেক্ট্ৰনিক্ছ বুলি কথা কৈছোঁ সেইবিলাকো চাবচোন এক্সট্ৰাকে ৱাৰেণ্টিও লগাব পাৰি৷ মানে এক্সপাণ্ড কৰিব পাৰি ৱাৰেণ্টিটো৷ যদি বোলে হেনো ছমাহৰ কাৰণে আছে, যদি মানে এইটো অনলাইন অৰ্ডাৰ এইটো সুবিধাও কৰি দিয়ে আৰু অলপ বঢ়াই দিবলে আৰু এইবিলাকো কিন্তু ভাল আছে৷ আৰু মই এটা বস্তু নটিচ কৰিলো, যিটো বস্তু মানে দোকানত গৈ যদি বস্তুটো মানে নোপোৱা যায় ন সেইটো কিন্তু, আ অনলাইনত যদি অৰ্ডাৰ কৰি দিয়ে পুৰা মানে লেটেষ্ট ভাৰ্চনটো আৰু একদম নিউৱেষ্ট পুৰা ভাল ভাৰ্চনটো আহে, মানে সেইটো চাবচোন সেইটো ৰেঞ্জতে। মানে ভালটো পাই গুচি যায়৷ আৰু দোকানত কেতিয়াবা অ মোক কেতিয়াবা লাগে কিবা পুৰণা খিনিকে বিক্ৰী কৰি দিছে নেকি।
দোকানত সেইটো হয় বাৰু, এইটো দোকানৰ আগৰ ওল্ড ষ্টক বিলাক থাকে নহয়, এইটো তেনেকে কৰি দিয়ে, কিন্তু তাৰপিছত ও আমি যদি চাওঁ এতিয়া ধৰি লওঁ আমি অসমৰ গাঁৱৰ দোকানবিলাক ইমান হাই-ফাই দোকান নহয়তো।
হয়, হয়, নাই হোৱা বাৰু এতিয়ালৈকে৷
ত সেইবিলাক দোকানত আমি ইলেক্ট্ৰনিকছৰ যি যি বস্তু বিচাৰো সেবিলাক নাপায়, পোৱা নাযায় কতো আৰু যদিও পায় সেইটো, সেইকেইটা মানে অভাৰ প্ৰাইজ হৈ থাকে আৰু৷ কিন্তু এতিয়া আমি সেই, এতিয়া আমি দিলেতো সেইটো বেলেগ-বেলেগ চেলাৰে আমাক চেল কৰিব আৰু, ক'ৰ পৰা দিব মুম্বাই, কলকাত তাৰপৰা দেল্হি-চেল্হি ক'ৰ পৰা আহিব পাত্তা নাই ন? ত সিহঁতে যৰ পৰাই দিয়ক সিহঁত আমাৰ লগত কথা নাই ন হেৰি কিন্তু আমি পাই যাম বস্তুটো লগে লগে আৰু আৰু ভাল কোৱালিটিত পাম, আৰু যি বস্তুটো বিচৰা সদায় চিপ প্ৰাইজত পায়
উম, অ চিপু কওঁতে এটা মনত পৰিছে আপোনাৰ, ইয়াততো অফাৰ বুলিতো ক'বই লাগিব৷ বহুত অফাৰ পোৱা যায়৷ অ আৰু সেই বস্তুটো মানে আৰু এটা মানে আৰু এডভানটেজ আছে৷ নাজানো কমতে, অ প্ৰায়ভাগে মোৰ লগৰ কিছমানো মানে দিছে মানে যিটো এ তাৰ ইলেক্ট্ৰনিকছৰ বস্তু সত্তৰ হাজাৰ বা পয়সত্তৰ হাজাৰ এই বস্তুটো যদি আপোনাৰ ফৰ্টি চেভেন থাউজেণ্ড, ফৰ্টি থাউজেণ্ডে পাই গৈছে ইমান অফাৰ, ভাবি চাওক আও ইমান অফ অফাৰ দিলে, আধাই দি দিলে বুলি কলে বেয়া নহয় আৰু, উম বহুতখিনি দি দিছে, হয়, হয়, আৰু তেনেকুৱাতে যদি পাই গৈছে আৰু বস্তু এটা আৰু কোৱালিটি একে একে ছেম টু ছেম। মানে ভাল মানে, ন মানে ছেম প্ৰডাক্টে দিছে, মানে চেভেন্টি থাউজেণ্ড ৰুপিচত দিছে মানে এনেুকুৱা নহয় যে কিবা ফৰ্ড হৈছে। কিবা হৈছে নাই, মানে ইমান ট্ৰাষ্ট আছে আৰু আজিকালি।
এ আজিকালিতো বেছিভাগ মইতো এ অনলাইন-অনলাইনৰ পৰা অৰ্ডাৰ কৰাটোতহে টা ট্ৰাষ্ট কৰো, আৰু আ আগতকে চাবলৈ গ'লে এতিয়াতো মই এমাজনৰ কথা কৈছো ঠিক আছে, এমাজনৰ আপোনাৰ যোনটো প্ৰাইম মেম্বাৰশ্বিপ আছে
হয়।
প্ৰাইম মেম্বাৰশ্বিপতটো গোটেই পাৰ গোটেই বছৰ আগত আপোনাৰ দিব লাগে থ্ৰী নাইনটি নাইন গোটেই বছৰতো দিব লাগে ঠিক আছে গ গোটেই বছৰটো মানে আগটে যেতিয়া যেতিয়া মানে যি বস্তুয়ে অৰ্ডাৰ সেয়াহে এই টো থ্ৰী নাইণ্টি নাইন দিয়াৰ পিছত ওৱান টাইম দেলিভাৰী থাকে।
বা
এদিনত আপুনি ডেলিভাৰী পাই যাব যি বস্তু এ নিদিয়ক। এইটো এমাজনে মানে বহুত বহুত ধুনীয়া কৰি দিছে ভাও এ এদিনত পাই যাব আৰু কি লাগে তটো দোকানৰ পৰাাৰ কিনিবলৈ যোৱাতকে ঘৰত আহি দি থৈ যাব হী। কিন্তু সেই বছৰে আপুনি যদি এগালান অৰ্ডাৰ দিয়ে আৰু তেতিয়া থ্ৰি নাইণ্টী নাইন টো দি থব লাগিব নহ'লে আকৌ যদি গোটেই বছৰতো এটা অৰ্ডাৰ দিব দি দিলে দিলে এ দিনত পালেও আপোনাৰ লচ হৈ যাব ন। যদি আপুনি এগাল-এগাল অৰ্ডাৰ দিয়ে তেনেহলে সটো লৈ থব পাৰে আৰু। প্ৰাইম মেম্বাৰিপ তেতিয়া আপুনি এনি টাইম সাত দিন আ আঠ দিনৰ কাৰণে ৰখি থাকিব নালাগে।
অ' মইতটো ট্ৰাই কৰিম ৰব দেই মানে সেইটো বস্তু মই। যোনটো ছাবক্ৰিপন সেইটো মই ল ল'ম চাগে। আপুনি ভাল সেইটো কৈ দিলে মই ইমান লক্ষ্য কৰা নাছিলোঁ কিন্তু ল'ম বাৰু
অ আপুনি লোৱাৰ আগত মোক কল কৰিবচোন বাৰু হ'ব আপোনাক আইডিয়া এটা দিম এইটোৰ ওপৰত। যদি লয় ময়ো-ময়ো মানে ভাবি আছিলো ল'ম।
হয়-হয়-হয় মানে ল লোৱাটো বেয়া নহয় কাৰণ যিহেতু ৰ এ বস্তুবোৰ মানে আজিকালি তেনেকে লোৱা হয় কাৰণ এই কামৰ খিমমাচৰ যোগেদিয়ে সেইটো কাৰণে ভাবিছোঁ অনলাইন শ্বপিংটোত মানে যিহেতু কৰি থকা হয় লোৱাটো বেয়া কথা নহয় মানে আৰু আপুনি কলে যদি এদিনতে যদি ডেলিভাৰী হয় ইমান দিনৰ মানে নহলে আগতে পাঁচ ছদিন ৱেট কৰি থাকিব লাগে কেতিয়া আহিব কেতিয়া আহিব সেইটো যদি এদিনতে পূৰ কৰিব পাৰে আৰু কি লাগে আৰু।
হয় হয় হয় হয় ময় ভাবিছিলো লম বুলি তাৰপিছত এ, আকৌ ভাবিলো মইতো ইমানকে অৰ্ডাৰ দি নাথাকো যে সেইটো কাৰণে বোলেও অলপ টাইমৰ পিছত হেৰি কৰিম আৰু এতিয়া প্ৰতি মাহত হে লাগে মোক এতিয়া প্ৰতিমাহ বা দেৰ মাহৰ মূতে এ অলপ অৰ্ডাৰ দিওঁ আৰু যোনবাৰ দিওঁ মানে লগতে এগাল মান দি দিওঁ আৰু। পাঁচ ছয়টা মান পইচাটো গোটাই পেলাই, পাঁচ ছয়টা মান যি-যি দৰকাৰী বস্তু চব অৰ্ডাৰ দি দিওঁ একেলগতে আহি যায়। কিন্তু মানে এ এতিয়া সদায়-সদায়-সদায় দি নাথাকো যে ত সেইটো কাৰণে মই ভাবিলো দি দিনা এনেই কিয় খৰচ নেকি বুলি ভাবিলো।
হয়-হয়-হয় অ' এইটো ঠিকেই ভাবিলে বাৰু উম, বেছিকে সদাই থাকিলে ভাল উম,
তাৰ লগতে আকৌ আজিকালি ফিৰিকে হেৰি কৰিছো এইটো এস্কপিয়েছ ডেলিভাৰী দেলিভাৰী গোটেই-গোটেই আইদিয়াবলৈ ফ্লিকাৰ্ডত।
অ' সেইটো হয় দেই ফ্লিপকাৰ্টত সেইটো পায়ওঁ ব অপশচনতটো পাওঁ বাৰু দেই মানে কিছুমান বস্তুৰ তলত লেখিঠোঁৱা থাকে টু ডেজ ডেলিভাৰীটো অ সেইটো সেইটোও ভাল আছে দেই
সেইটোতো হেৰি আপোনাৰ মানে চব বস্তুতে নাথাকে এভেইলেবুল।
আৰু এটা বস্তু মোৰ এইবিলাক অনলাইন শ্বপিঙ ভাল লাগে চাবাচোন প্ৰতিটো এপত অ' অলপ ডিফাৰেন-ডিফাৰেন ৰেটিং ৰেতটো থাকে হা বস্তুবোৰত আৰু কিছুমান যেনেকে একদম চিপ প্ৰডাক্টো পাই যায়।
উম উম।
চব বস্তু অকল মানে এক্সপেঞ্চিভে নহয় মানে এতিয়া এ যদি কয় এতিয়া ফ্লিপকাৰ্ট এমেজন সেইখিনি বাৰু অকণমান বস্তুবোৰ অলপ দামতে থাকে বাৰু। ইমানো মানে লেচ প্ৰাইজ নাহে আৰু আহিলেও মানে এইটো অ কোনো নল'বই চাগে। কিন্তু চাই মিছ' টাইপৰ যোনবিলাক এপ আছে মানে সেইখিনিত চাবচোন বহুত চিপ প্ৰডাক্ট প্রায় মানে এ আৰু সেইটো মানে প্ৰায় কিছুমান মানুহৰ কাৰণে মানে কিনিবলে মানে বহুত ভাল আৰু হয় নাই চাওকচোন দুশ এশ হয় ইমানতে কিছুমান বস্তু পাই যায়। মানে সেইটো কাৰণে মানে গোটেই কেইটা মানে যি কেইটা যেতিয়া মানে, এইবিলাক অনলাইন শ্বপিং যিটো আহিলে, মানে বহুত হেল্পফুল হৈছে দেই।
তা কেতিয়া আপনি মানে হেৰি? কি হয় আৰু এতিয়া প্ৰতিটো এপে বেলেগ বেলেগ এপত আপুনি যদি পাই একেটা বস্তুৱয়ে দম চাইগে তেতিয়াহলে আপোনাৰ হেৰি হ'ব প্ৰাইচটো ডিফাৰেন্ হব ফ্লিপকাৰ্টৰ এটা পাব। দিবলৈ গৈছিলোঁ। পোন্ধৰশ টকাকে হৈ আছিলে এমাজনত। আহি পেলাই চালোহি এমাজনত আপোনাৰ সেইটো এহেজাৰ টকাতে পাই গলো।
বা কিমান দেখিছে পাঁচশ।
পাঁচশ টকা মানে সেইটো এটা বেলেগ অফাৰ আছিলে এইটো কাৰণে চাগে মেবি। নহ'লে ইমানটোতো অফাৰ নিদিয়ে।
সেই সেই বস্তুটো কিন্তু ভালেই অফাৰ পোৱা চিষ্টেমটো মানে সেই বস্তুটো বহুত ভাল লাগে আৰু কেতিয়াবা কেচ বেক পাই যায় ন। উম মানে এনেকা লগা হয় আৰু যিমান আপুনি চলাব অনলাইন শ্বপিং সিমানে অপোনাৰ নিজৰে ফাইদা হয় সিমানেই ডিছকাউণ্ট আহিব সিমানেই অফাৰ আহিব। অঁ সিমানেই বেনিফিট। বাৰু হেৰি কওঁ নেকি হয় হয় হয়। অ মই মানে এই চাই আছিলো যে চোলাটো। বোলো ভাল চোলা এটা চাই অৰ্ডাৰ এটা দি দিওঁ। বহুত টাইম লাগিব নহলে বিচাই থাকো দে ভাল এটা চাওঁ দিওঁ আও। হ'ব হ'ব ঠিক আছে অ অ।